অ
অহ কি কৰিছে?
অ আমাৰ ছোৱালী মানে অকন হোমৱৰ্ক আছে তাকে কৰাই আছিলো।
অ
পঢ়াই পেলাই হ'ল আও তাই মানে অলপ ড্ৰয়িং কৰি ভাল পায় যে, মানে ছবি আঁ এতিয়াও তাই ছবি আঁকিবলৈ লৈছে আজি একে বহুত কষ্ট হল বুজিছা আমা
কিয়?
কি হ'ব আৱ পিছফালে মানে আমা ময়া পাতৰ খেতি কৰিছিলো বুজিছানে
উম
চব এই মিয়া সোপাক মাতি মাতি মানুহসোপাই খেদি কৰিব দিছে। আমাৰ দুবিঘা আছিলে আমি দুবিঘা ঘৰতে কৰিছো।
তাপিছত
তাপাছত মা দ মৰা পাতৰ খেতি দুবিঘা কৰি চাইছো ৰ'বা প্ৰথম এবা এতিয়া মানে মাজতে সে চিকুনাই-টিকুনাই দিলো সেইবিলাক মাজে মাজে চিকুণাই থাকিব লাগে ন' ময়া পাতটো চিকুনাই কৰি দিলোঁ এতিয়া মানে আজি অকন চাবলৈ গৈছিলোঁ। গৈ লৈ পেলাই আৰৱ এতিয়া হেৰি কৰিছো পিছফালে অকমান শাক-চাক কেটামান ছিগিলো, কলমৌ শাক ছিগিলো। লেহেতি শাক গোনাইছে লেহেতি শাক ছিগিলো। ছিগি কৰি ৰ'দো কেনেকুৱা, গৰম কেনেকুৱা হয়।
উম
তাকে কৰি মেলি আনি আজি ভাগৰে লাগিছে বিচনেলি লেহেতি শাক খাই ভাল পোৱা নে বেয়া পোৱা?
মই এইবোৰ ভাল নাপাওঁ শাপ খাই।
কলম
নাই পোৱা।
কলমও বেয়া পোৱা?
উম, মই শাক বেয়াই পাওঁ যি শাকেই নহক আও
অ', হয় নেকি শাক বেয়া পোৱা মানে?
বেয়া পাওঁ অ মোৰ আকৌ আজি অৱস্থাই নাই।
কি হ'ল আজি তোমাৰ?
মই ইয়া আমাৰ মানে ফেন এখন আছিলে
উম
মানে চিলাইন থাকে ইনভাৰ্টা পা কা থাকে কাৰণে সেইখন বতাহতো মানে গাত নালাগে ন' আপোনাৰ। সেইকাণে টেবুল ফেন অ' সেইটো টেবুল ফেনখন নাছিলে লেতেৰা হৈ মানে আমাৰ সেইফালে বিচা থাকে ন তাতে টেবুল ফেন খন আছিলে।
উম, বিচাৰ যোনটো ৰুমত থাকে মানে
মানে যোনটো মানে সেইটো আমাৰ গৰু বন্ধা হয় ন'। বিচা চিচা আছে তাতে মানে টেবুল ফেনখন থোৱা হৈছিলে চকী এখনৰ ওপৰতে। তাৰ পিছত ভাবিলো আজি সেনাখনন লৈ গলো গোতেই গৰুমুত গৰুমুত গোন্ধ। তাৰ পিছত বোলো আজি ধুও বোলো ধুনীয়াকে চাফা কৰি
অহ।
তাৰ পিছ পা কাপোৰ এখন তিয়াই কৰি এনেকে পানী চানী লৈ চাফৰ পানী চাফ দি পানী লৈ ধুব গছ ধুই কৰি গৈছোৱা গৈ এ মোক বিচাই দাকি গোটেই অৱস্থা নাই গোটেই গাটো।
ৰ'বাচোন ৰ'বা তুমি যে কি গৰু বানধা কথা কলা ঘৰৰ ভিতৰতে গৰু বান্ধা নেকি?
অ' গৰু আমাৰ ভিতৰতে বন্ধা হয় কাৰণ চোৰটো আছে চোৰ
তাৰমানে গোহালি ঘৰটো ভাল নহয় মানে
মানে আপোনাৰ ভাল হয় মানে ভালতো লৈ যায় ন
অ 'তোমালোকে পকাকে বনাই লবা। পইচাই লাগিব অৱশ্যে, উম। আজিকালি কি আও পকাকে বনালেও তোমাক গীল চিল কাটি হ'লেও লৈ যায়, হয়নে?
সেইেতোৱে
হয় দিয়া অ' ভালে কৰিছা দিয়া ভিতৰতে বান্ধিছা
অ কাৰণ ভিততে বিশচা লাগি গৈ অৱস্থা নাই মাও মানে কৌবাত শুব গ'ল দেউতাৰ লগত। তাৰ মানে এনেকে ককাল লাগি আছে যে অকলে আনিব নোৱাৰে।
উম।
মাও গ'ল এতিয়া মোক চোনতোন দিয়া মানুহ নাই গোতেই মই ফিছ চা লাগি অৱস্থা নাই তাৰপিচত মা অহালৈকে গাত পানী কে ঢালি আছোঁ মাই আহিছে নিমখ অলপ দিছে নিমখ খালে বিচা ভাল মানে ইমান খজটি সেইটো কমি যায় ন।
উম এই চোঠল নে কি তেল এটা আছে নহয়।
অ'
সেইটো লগাই দিবাচোন আছে নে নাই ঘৰত।
উম আছেই কিন্তু গৰমত তেলকুৱা ঘঁহিব নোৱাৰি নহয়
সেইটো বস্তু এইবিলাক কিছুমান বস্তু আমি ঘৰত ৰাখিবই লাগে বাৰু বিলাক চোঠলটো মানে তেলৰ নিচিনা হলেও মানে খজুলি সানিলে ভাল লাগিব।
অ' সজুটি সানিলে ভাল লাগে অ
তাৰ পিছত এয়া মা আহি পাইছে অ' নিমখ দিছে নিমখ দি গা মাৰিছে হেৰি কৰিছো তেতিয়াহে আপোনাৰ খজুতি কমিছে তথাপিও এতিয়াও খজুৱতি হৈয়ে আছে গোটেই হাত ধবহা ধবই উঠি আছে
অ' তাকে হয় দে বিছাটো বৰ বেয়া মূৰটো ঘূৰাই যায় হয়নে
অ' মোৰ এবাৰ সতি এনেকে অ' কিছুমান আকৌ আপোনাৰ এনেকে বিছা পাই এলাৰ্জি হৈ যায় গৈ
উম মই আকৌ এবাৰ হৈতি দুবা হ'ল আৰু এবাৰ এনেকে মানে গৰখীয়া সকাম আছিলে আমাৰ ওচৰতে
উম
গৰখীয়া সকামলৈ মানে গৈছিলো তাৰ পিছত তাৰ কাষতে মানে গছ কাটি থৈছিলে গৰম দিন আছিলে বিচাৰ দিনয়ে হেই বিলাকৰ
তাৰপিছত গছৰ ওপতে এনেকে বহিলো নাচালো বিচা চিচা আহি লৈ পাইছোহি ঘৰ গোতেই গা খজতি এই চব চাইছো গোটেই একদম দবোৱা দবই তে গাতো
উম উম
সেই তেতিয়াও এনেকে চুন তুণ মায়ে দিছে চোণ তাৰপিচত একে নিমখ মিক্স কৰি পেলাই গোটেই গাত ঘঁহি ঘৰি দিছে যত যত তাৰপাছত গা ধুই দিছো তিতে তেতিয়াহে মানে সজতিটো কমি গৈছে আৰু মানে পোৱনি ধৰি যায় ন মানে কিবা লেতেৰা থাকিলে মানে যায়গৈ আপোনাৰ
অ
বিশচাৰ বেয়া ন কাম কৰে অ
সেইখিনি কাপোৰ কানি কাম কৰিছা নে নাই
কাপোৰ বাৰু মই কালি এযোৰ কৰিছিলো
উম
মানে আমাৰ বিয়া এখন আছে আন তাৰিখলৈ
হয় নেকি অ
মা মানে বোলে কাপোৰ এযোৰ পিন্ধি যায় যিয়ে মানে নহওক নিজে কৰা যিহেতু নতুন কাপোৰ যোৰ পিন্ধিব মন যায় ন
উম উম
পুৰণা কাপোৰ কিমান পিন্ধিব কেনে বোলো কাপোৰ আনি থোৱা আছিলে বোলি এইযোৰ কৈ দিও মা বোলো বিয়ালৈ পিন্ধিব পাৰিব
উম
তাকে কাপোৰ এযোৰ কৰি আছিলো কালি, মানে আধা হল আৰু অকনমান আছে। যে বেছি দিন কেইদিন, বিয়ালে আছে টো দিন আজি পাঁচ। তাই গৈছেহে। আঠ তাৰিখলৈ বিয়া আছে, কৰি হৈ যাব ছয় তাৰিখলৈ। কৈ দিম অঁ, চিলাই কৰি দিম অঁ মা পিন্ধিবও আহিব তেতিয়া।
উম।
তাৰ পিছত আজি কৰা নাই, আজি বিচা লাগিছে খজুৱাই থাকোতেই গৈছে। ম বোলো এনেই আছো, আপোনালে ফোন এটা কৰো বোলো কি নো,
মই আকৌ সেয়া হ'ল, আকৌ কালি আকৌ মই ইয়া হেৰি ৰিহা পাচখন লগাম গে, তাকে কাইলে মানে মই হেৰি কৰিম বাকী কৰিম,
অ বাতি কৰিব,
ই মুগা ৰিহা পাঁচখন লগাইছো, ৰ'বা অকল মোৰ নহয় বাৰু
মোৰ ভতিজাজনি আছে, বৌজনী আছে। মোৰ আছে,
আহ,
মোৰ ভণ্টিজনী এখন দিছে এখন তাকে এতিয়া সোনকালে ভাত চাত কেইটা বনাই চাই কৰি শুই দিব লাগিব আৰু, আজিকালি গৰম, টো গৰমটো হোৱাৰ পৰা ৰাতি টোপনি নাযায়। ৰাতিপুৱা অকন দেৰি দেৰি শুই থাকিব লাগে বুজিছা নে,
অ আপোনাৰ ৰাতিপুৱা যি ৰ'দ দিয়ে ৱা শুবও নোৱাৰি,
উম,
আমাৰ ঘৰটো একদম মানে চব ফালৰ পৰা ৰ'দ পৰে ৰাতিপুৱা টাইম
সেইকাৰণে দহটা এঘাৰটাত মানুহ শুই দিব লাগে।
উম এটা দুটা যে আপোনাৰ একদম গৰমত, থাকিব দিনত।
মানে এঘাৰটা মানলৈকে থাকো আৰু তাৰ পৰা আমি শুই দিওঁ। কিয় সুধো এতিয়া ৰাতিপুৱ সোনকালে উঠিব পাৰো, ৰাতি দেৰিলৈকে থাকিলে আকৌ ৰাতিপুৱা উঠি উঠিব মন নাযায় যে হয়।
উম ৰাতি দেৰিকে থাকিলে উথিব মন নাযায়।
কাইলৈ মোৰ কামো আছে। মানুহ গৰাকীক মাতিছো মানুহ এগৰাকি, লগতে মকা মিলাকে বাকীটো কৰিম আৰু মই মানে ইমান ভালকে নাজানো যে,
অ।
সেইকাৰণেও, সেইকাৰণে এখন এখন মুগা‌ ৰিহাৰ দাম তিনি হাজাৰ পঁচিছশ।
সেইয়াতে ঘৰতে বোৱাই ভাল
সেইকাৰণে ঘৰতে লগাম আৰু ভাবিছো। ধুনীয়াকে সৰু সৰুকে চিৰিয়াকেইটা বাচি বাচি দিম।
অ এনেই ভতিজা কেইজনিক কিনিব নে এনেই এনে
নাই নাই ভতিজা জনীয়ে, হেৰিত কৰিব। সূতা দিছে, একেলগে হাটা বাটা আনি হেৰি উঘাৰ ললো। হাটা বাটা আমি বম আৰু তেনেকেই। নকা মিলাইছে? উম উম। আমাৰটো ভতিজা কেইজনী ভাল দেই, এজনী বেছি ভাল আউ, মো মবাইলটো বেছি ছি নেজানো, মোবাইলটো ভালকে তিপিব নেজানো নহয়।
অ'হ।
এ ভতিজা জনীয়ে শিকাই-কয়ি দিয়ে।
অ'
উম, দুষ্ট অকণমান তাই বাৰু। উম তো হেৰী কৰে- ত হাহিচ কিয় তুমি আকৌ? অঁ, পঢ়াত- পঢ়াত ফাংফুং পাই।
অ'।
হেৰি কৰে মোবাইলতো তেওঁ লৈ যাও আউ এতিয়া পৰীক্ষা মেট্ৰিকো দিব যে ছোৱালী জনীয়ে।
অ্ মেট্ৰিক দিব
সেইকাৰণে মানে- তাই এতিয়া তে অকণ হেৰি কৰোংগে আঔ। মেট্ৰিক দিব। হেৰি তাইকে অকনমান দিস্তাৰ্ভ দিওঁগে আও। পেটে-পেটে এতিয়া খং উঠে নেকি নাজানো তাইৰ। মাজে-মাজে - এ
উম
দিওঁগে অশান্তি মাক-জীয়েক হতক। সেয়া। টিউশন আছিলে নাই আজি?
তেনেকোৱা হ'ল আ আজি টিউশন আছিলে, মই মানে টিউশচনৰ পৰা আজি আপোনাৰ নটা বজাত টিউশচন আছিলে।
অ' টিউশন এতিয়া কৰিয়ে আছা ন?
মোৰ নটাত
হেল্লো
অ কিয়? এতিয়া কৰিবই লাগিব।
কাইলৈ আছে নে নাই টিউশন? এতিয়া আছে কেদিন ভাল
আছে কাইলো আছে- মানে আপোনাৰ উম মোৰ টিউশনটো মানে হেৰি মেট্ৰিকলে ডেৰমাহ দুমাহ থাকোতে টিউশনটো এৰি দিম অ'।
এৰি দিবা অঁ। হয় দিয়া, এইটো সময় একে ডাঙৰ সময় আউ। নহব নিজে অকণ পঢ়িবা কষ্ট কৰি, বুইছা? তেতিয়াহে আকৌ কলেজলৈ যাব পাৰিবা। বা ঠিকে আছে দিয়া মই হেৰি কৰো, ভাতকেইটা সোনকালে খাবলে দিওঁ আমাৰ ঘৰৰ মানুহখিনিক। পা-অত কাইলে কথা পাতিম-হা? তুমি পঢ়াগে যোৱা। কিতাপকে পঢ়াগে এতিয়া ন?
অ'